কৰিছা আছো এনে তুমি অ মই বন্ধুৰ বিষয়ে ভাবি আছিলো ৰবা ব্যস্ত আছা নেকি তুমি ব্যস্ত আছা নেকি তুমি নাই নাই তুমি নাই ৰবা ঘৰতে ঘৰতে
অ অ ঘৰতে আছো ৰবা
অ বন্ধুৰ বিষয়ে কি ভাবা তুমি
অ মইতো ভাবো বন্ধুত্ব মানুহৰ ৰু অমূল্য সম্পদ এজন ভাল বন্ধু জীৱনৰ সুখ দুখৰ সখী হয়
হয় হয় বন্ধু এজন হলে জীৱনটো সুখৰ হয়
হয় ঠিকেই হবা
বন্ধু নহ'লে জীৱনতটো যে কিবা খালী খালী লাগে হয়নে
হয় হয় তেনে ঠিকেই ভাবিছা কিন্তু বৰ্তমান যুগত প্ৰকৃত প্ৰকৃত বন্ধু বৰ কঠিন হৈ পৰিছে
হয় হয় পৰিয়ালৰ পিছত বন্ধুৱে আমাৰ আগত আহে ন
হয় ঠিকেই ভাবিছা তুমি
অ পৰিয়ালৰ পিছত বন্ধুসকলে বিপদত আগত থিয় দিয়া আমাৰ আগত হয়নে
হয় হয় ঠিকে হবা বাৰু আৰু হে বৰ্তমান যুগত মানে এনেকুৱা হৈ গৈছে চবে নিজৰ স্বাৰ্থৰ বাবে এজন মানুহৰ লগত বন্ধুত্ব গঢ়ি উঠে
হয় হয় এজন ভাল বন্ধু পাবলৈ আজিকালিৰ টাইমত কঠিনে হয়নে
হয় বহুত কঠিন হৈ পৰিছে বৰ্তমান যুগত
হয় ঠিকেই অ । পিছে তুমি কৰ আৰু কব গলে আহ বৰ্তমান এইখিনি সময়তকৈ আমাৰ স্কুলৰ জীৱনৰ যোনবিলাক বন্ধু আছিল সেইবিলাক আটাইতকৈ ভাল আছিল কাৰণ সেইখিনি সময়ত আমি নিজৰ । স্বাৰ্থৰ বাবে কোনো মানুহৰ লগত বন্ধুত্ব গঢ়ি উঠ । ভাল আছিলো।
হয় হয় এইখিনি সময়ত আমি সকলোৱে একেলগে আছিলো আৰু বহুতো খেলা ধূলা কৰিছিলো হয়নে ।
হয় ঠিকে কৈছা তুমি খেলা ধূলা কৰা একেলগে পঢ়া এইবিলাক বিভিন্ন সময় আমি এজন ভাল বন্ধু। ন্ধুৰ লগত কটাইছিলো নিজৰ
ভাল বন্ধুৰ গু কি কি গুণ থাকিব লাগে জানানে তুমি ।
হয় তুমি ঠি এম ভা আ ধৰা । সত্যতা বিশ । আ বিশ্বাস ধৈৰ্য্য এই সকলোবোৰ থাকিব লাগে কিন্তু মই ভাবো যে এজন ভা এজন প্ৰক । প্ৰকৃত বন্ধু মানে আমি এনুকা নহয় যে তেওলোকৰ লগত আমি সদায় কথা পাতিব লাগিব
হয় হয় ।
ধৰা আজিকালি ব্যস্ত । নিজৰ ব্যস্ততাৰ মাজত আমি এজন প্ৰত্যেকজন বন্ধুৰ লগত আমি সদায় কথা পাতিব নোৱাৰো ন
বন্ধুত্বত বিশ্বাস বিশ বিশ্বাস থাকিব লাগে নহয় নে
হয় হয় তুমি ঠিকেই ভাবা কাৰণ বন্ধুত্বৰ মূল ভেটিয়ে হৈছে বিশ্বাস যদি বিশ্বাচ নাথাকে তেন্তে উম বন্ধুত্ব বুলি কলে সেইটো একো হেই নকৰে মোৰ মতে আৰু
হয় হয় হয় বিশ্বাস নাথাকিলে বন্ধুত্ব শক্তিশালী নহয়
হয় ঠিকে কৈছা তুমি
কিন্তু কেতিয়াবা বন্ধু বান্ধৱৰ মাজত ভুল বুজাবুজিও হয় এটোত তথাপিও কথা বতৰাৰ জৰিয়তে সেই ভুল বুজাবুজি আঁতৰ কৰিব পাৰি হয়নে
হয় তুমি ঠিকে কৈছা এনেকুৱা নহয় যে ভুল বুজ বুজি হল বুলি আমি আ সেইটো ধৰি ৰাখিম আৰু এনেকৈ কথা নাপাতি পেলাই আমাৰ বন্ধুত্বটো শেষ কৰি দিম
হয় হয় ৰা এ অভিমান অধিক দিন থাকি ধৰি ৰাখিব নোৱাৰি বন্ধুত্বৰ মাজত
হয় তুমি কি কৈছা এনেকুৱা কৰিলে বেলেগ নহয় আমাৰ বন্ধুত্বো শেষ হৈ যায় ত আমি এনেকুৱা কৰিম নালাগে যদি কিবা ভুল বুজা হৈছে আমি কথা পাতি পেলাই সেই ভুল বুজাবুজিটো দূৰ কৰিব লাগে
হয় হয় ক্ষমা আৰু বুজাবুজিৰ মনোভাৱ থাকিলে বন্ধুত্ব অতুট থাকে
আহ তুমি ঠিকে কৈছা
অ সামাজিক মাধ্যমৰ যুগত নতুন বন্ধু বনোৱা সহজ হৈছে আজিকালি হয়নে
হয় ঠিকে কৈছা কিন্তু অহ সামাজিক মাধ্যমৰ যোগে আমি যিবিলাক বন্ধু খু বনাও সেইবিলাক অঁহ আমি গম নাপাও যে সিহঁতে আমাৰ কি বিচাৰি আছে, ধৰা এনেকুৱাও হব পাৰে যে সিহঁতে আমাৰ বেয়াটো বিচাৰিছে।
অ-অ সঁচা কথা কিন্তু অনলাইন বন্ধুত সতৰ্ক হোৱাটো জৰুৰী।
হয় তুমি ঠিকে কৈছা কাৰণ এতিয়া যদি, আমি আমাৰ আগৰ পুৰণা বন্ধু বিলাকৰ কথা কতো আমি জানো সিহঁতে আমাৰ ভাল বিচাৰে নে বেয়া বিচাৰে কিন্তু আমি এতিয়া যদি অনলাইন যোগেদি কাৰোবাৰ লগত কথা পাতো আৰু আমি বন্ধুত্ব কৰি উঠো। তেন্তে আমি গম নাপাওঁ যে সিহঁতে আমাৰ ভালতটো বিচাৰিছে নে বেয়াতটো বিচাৰিছে?
হয়-হয়। মই ভাবো ভাল বন্ধু সেইজন যিজনে আমাৰ মংগল বিচাৰে আৰু বেয়া কামৰ পৰা আঁতৰাই ৰাখে নহয় নে।
হয় তুমি ঠিকে কৈছা। এনেকুৱা নহয় যে তেওঁ আমাৰ বন্ধু হল বুলি তেওঁ যদি কিবা এটা বেলেগ বে ভুল কাম কৰি আছে ত' আমি সেইটো আঙুলিয়াই দিব নালাগে যদি তেওঁ আমাৰ প্ৰকৃতি যদি তেওঁ আমাৰ প্ৰকৃতৰ বন্ধু তেন্তে আমি তেওঁক আঙুলিয়াই দিব লাগে যে। তুমিটো ভুল কৰি আছা, এনেকুৱা নহয় যে তেওঁক আমি সমাৰ্থন কৰিব লাগে ভুল কাম এটাটো।
বন্ধু এজনে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰাতো সহায় কৰে।
হয় তুমি ঠিকেই কৈছা কাৰণ কি কেতিয়াবা আমি কিছুমান কামত বিফল হৈ যাও। ত আমি সেইখিনি সময়ত আমাক আমাৰ বন্ধু এজনে বুজাই যে আমি আৰু আগবাঢ়ি যাব লাগিব এনেকুৱা নহয় যে, আমি কিবা এটা কামত বিফল হলো বুলি আমি ত এৰি দিম।
মই ভাবো যে বন্ধুত্ব-বন্ধুত্ব ৰক্ষা কৰিবলৈ, দুয়োপক্ষ প্ৰচেষ্টাৰ প্ৰয়োজন।
হয় তুমি ঠিকেই কৈছা, এনো এনে কোৱা হৈছে আমি এজনেই হে কৰি থাকিম সম্পৰ্কটো বজাই ৰাখিম আনজনে একোয়েই নকৰে।
হয়-হয়-হয়, মই ভাবো যে প্ৰকৃত বন্ধু সেইজন যিজনে সত্য কথা কবলৈ ভয় নকৰে।
অ সেইটোতো মই তোমাক কলোয়ে যেনেকৈ যে আমাৰ ভুল হ'লে আমাক যদি আঙুলিয়াই দিয়ে তেন্তে সেইটো সেইজনে আমাৰ প্ৰকৃত বন্ধু এনেকুৱা নহয় যে আমাক ভুলতো আমাৰ সহায় কৰি যাওক।
তুলনা আন কোনো সম্পদৰ সৈতে কৰিব নোৱাৰি নহয়নে?
হয় বন্ধুত্বৰ সেই তুলনাত আমি একো বস্তুৰ লগতে কৰিব নোৱাৰো। বন্ধুত্ব আমাৰ মানৱ জীৱন বাবে এক অমূল জীৱন সম্পদ বুলি আমি ধৰি লও।
হয়-হয় ধন সম্পত্তি হেৰাই গলেও পুনৰ ঘূৰাই পাব পাৰি কিন্তু বন্ধুত্ব কেতিয়াও ঘূৰাই পাব নোৱাৰি।
হয় তুমি এইটো একেবাৰে ঠিক কথা কৈছা, আমাৰ ধন সম্পত্তি বা আমি এ কিবা কামৰ পৰা সেই কৰিলেও আমি সেই কামটো বা আমি ধন সম্পত্তি আকৌ ঘুৰাই পাব পাৰো কিন্তু আমি এজন ভাল প্ৰকৃত বন্ধু হেৰালে সেইজনক আৰু ঘূৰাই পাব নোৱাৰো।
হয়-হয় আমি আমাৰ বন্ধুসকলক সন্মান কৰাটো উচিত নহয় নে?
হয় যেনেকে আমি বন্ধু-বান্ধৱীৰ লগত খেল ধেমালি কৰো আমাৰ কাজিয়া হয় সেনেকে আমি আমাৰ বন্ধুত্বৰ আগত সন্মান বন্ধুত্ব বন্ধুসকলক সন্মাননো কৰিব লাগে। এনেকুৱা নহয় যে আমি যাৰে-তাৰে আগত আমাৰ,
হয় হয় তুমি জানানে সেইদিনা মোৰ বেমাৰ হওঁতে মোৰ ওচৰত বন্ধুৱে থিয় দি আছিল
হয় তুমি এ ঠিকেই কৈছা প্ৰকৃত বন্ধু এজন হ'লে এনে কাৰণ হয় যে অকল লগ পালে বা স্কুল কলেজতে আমাৰ একেলগে থাকিব আমাৰ কিবা
বেমাৰৰ হ'লেও তেওঁলোকে আমাৰ ওচৰলৈ দৌৰি আহে হয় হয় আৰু হতাশাৰ তাই হত্তাশাৰ সময়ত বন্ধুসকলে আমাক দি দিয়ে হয় ইতিহাৰ সাহিত্যৰ বন্ধুত্ব বহুত দূৰ হয় হয় হয় হয় হয় এজন জীৱনত এজন ভাল বন্ধু হোৱাটো বহুত জৰুৰী নহয়নে চ
হে
হয় হয় প্ৰকৃত বন্ধু জীৱনৰ আটাইতকৈ মূল্যবান ধন এয়ে হ'ব